হেল্ল', অ। অ অ শুনিছোঁ। শুনিছো
অ', কি কৰি আছ'?
মই এ এনেই আছোএতিয়া ভাত পানী খাই খালো, আজৰি হৈ বহিছো অলপ। তুমি কি কৰি আছা?
মই ভাত পানী খাই উঠি শুব লৈছো শুবলৈ লৈছো আৰু যোৱাৰ আগত বোলো ফোন এটা কৰি লওঁ আচলতে মোক কথা এটা সুধিব আছিলে সেইটো কাৰণে ফোন কৰিলো।
অ অ সোধাচোন কি কথা।
এ, তুমি যে বনোৱা এই পনীৰ যে এনেকে গাজৰ চাজৰ এনেকে পিচি পেলাই
অ'।
পনীৰৰ ৰেচিপি টো মোক ক'বা নেকি? মই তোমাৰ ঘৰত এদিন যে খাইছিলো, খাই খুব ভাল তাৰপাছত এদিন চেষ্টা কৰিছিলোঁ নিজে বনাবলৈ। কিন্তু তেনেকুৱা নহয় ও, মই এইটো‌ পাৰা নাই, সেইটো কাৰণে বুলো তোমাক সুধিম সুধিমকে আছিলো। সদায় পাহৰি থাকো, এতিয়া মনত পৰিলে আ চন্দ ক
অ', সেইটো একদম চিম্পুল হয় ইমান হেৰি নহয় মানে হেৰি কৰি লওঁ মই প্ৰথমতে এতিয়া হেৰি চাই পেলাই আৰু পনীৰ কিমান বনাম তাৰ আন্দাজমতে পিঁয়াজ লওঁ, বিলাহী তাৰপিছত কাজু। তেনে এ মানে হেৰি কাজু, বিলাহী আৰু পিয়াজৰ এটা পেষ্ট বনাই লওঁ। পিয়াজটো অকণ ডাঙৰ লওঁ আৰ ঔ। মানে হেৰি হলে অ উ এ, এশ গ্ৰাম পনীৰৰ কাৰণে ধৰা অলপ ডাঙৰ চাইজৰ দুটা পিয়াজ আৰু।
গোটেইখিনি মানে প্ৰথমতে মিক্সিত পিচি লোৱা?
বিলাহী, কাজু আৰু হেৰি পিঁয়াজ। সেইখিনি পিচি লওঁ। তাৰপিছতে আলু অলপ সৰু মিহি সৰু সৰুকৈ কাটি লওঁ লগতে গাজৰো কাটি লওঁ, গাজৰটো মানে এই হেৰি দিয়াতকে ভাজি দিলে বেছি ভাল লাগে আৰু তাৰপিছতে তেলত হেৰি দি পেলাই জিৰা দি গোটা জিৰা দি তাছত জলকীয়াও তেনেকে জলকীয়া মানে নিজৰ ইচ্ছা আৰু, য যদি জলকীয়া বেছিকে খায়, পেষ্ট কৰিও দিব পাৰে হেই কাজুৰ লগত। আৰু কমকে খালে এনে তেলতে এটা দি দিলেই হ'ল আৰু। তাছত সেই আলু আৰু গাজৰ খিনি ভাজি লৈ তাৰপিছত তাতে পনীৰখিনিও মানে সৰু সৰুকে কাটি সেইখিনিও ভা ভাজি দিওঁ তাতে মানে আলু আলুৰ গাজৰ সিজাৰ পিছত পনিৰ দি খিনি দি দিওঁ আৰু পনীৰটো অলপ ভাজ খোৱাৰ পিছত সেই পেষ্টটো তাতে ঢালি দিওঁ সেই সেইখিনি ভাজিখিনিৰ ওপৰত। যিটো কা বিলাহী, পিঁয়াজ আৰু কাজুৰ পেষ্ট আছিলে, সেইটো ঢালি, তাৰপিছতে পানীটো ইমান বেছি নিদিওঁ আৰু অকণ সেই মিক্সিটোেকে‌ আওখালি পানী অলপ দি দিওঁ, অকমান গ্ৰেভি টাইপৰ হয় আৰু। তাছতে হে হেৰি ভাজোঁতে আৰু আন্দাজ নিমখ আৰু হালধী দিয়া হয়, যেতিয়া আলু খিনি ভাঁজো। আৰু তাৰপিছত অকণমান চেনি দিওঁ, মানে হেৰি তেতিয়া অকণ মিঠা টেষ্ট এটা আহে মানে, ভাল লাগে খাই আৰু। ইচ্ছা কৰিলে অন্য মছলাও দিব পাৰি জলকীয়া গুড়ি মই তেনেকে নিদোয়ে মানে ইমান মস মই নাখাঁও যে, সেই তেনেকে একেবাৰে চিম্পুল হয় এইটো। পনীৰ খাই ভাল পোৱা নেকি তুমি?
মুখিম
মাতটো ভালকে অহা নাই দেখোন।
হেল্ল', শুনিছা নে এতিয়া।
অ' এতিয়া শুনিছোঁ অ।
অ' পনীৰ মোৰ প্ৰিয় হয় বোলো।
অ' অ'।
হেৰি তুমি কিবা ফেনৰ শব্দ শুনিছা নেকি?
ফেনৰ শব্দ মোৰ নিজৰে ফেন চলি আছে যে নিজৰ ফেনখনেহ শুনি আছো কি টেবুলখনন লগাইছা নেকি?
নহয় এই ওপৰৰ ফেনখন চলি আছে কেন্ত মই অলপ শব্দ কৰেই যে সেইটো কাৰণে সুধিছো কিবা শব্দ আহিছে নেকি।
অ' ময়ো ফেন্ চলাই আছো যে
মই শুনা নাই বাৰু।
মই নিজৰ ফেনেৰে শুনি আছো তোমাৰ ফেনৰ শুনা নাই বাৰু
তুমি এনে কি খাই ভাল পোৱা? ন পা
মই এনে মাছ খাই ভাল পাওঁ। তাৰ পিছতে পনিৰো খাই ভালেই পাওঁ আৰু হেৰি খাই ভাল পাওঁ, কণী খাই ভাল পাওঁ। কণী বইল বা অমলেট বা কণীৰ তৰকাৰীও খোৱা হয়, খাই ভাল পাওঁ।
কনী টকাৰীটো এনেকে বনাব পাৰি ন প সেইটো
অ অ কাজু বনোৱা এই পনীৰ বনোৱাৰ নিচিনাকৈ কণীৰ তৰকাৰীটো বনাব পাৰি খালী কণীটো ফ্ৰাই কৰি ল'ব লাগে আৰু।
উ' নহয় এ এনেই এনেকে এ আমি এনেকে আলু বইল কৰি পেলাই এনেকে ব অ মে
অ-অ-অ-অ-অ-অ। অঁ' তেনেকে-তেনেকে বনাব পাৰি তাত আদা নহৰু অকণ দিয়া হয় আৰু। আলু বইল কৰি লোৱা হয় আগতে তাৰপিছত তেলত পিঁয়াজ আদা-নহৰু এইবিলাক মচলা চচলা দি ভাজি আকৌ বিলাহী দি, ততে আলুখিনি দি পানী দি পেলাই আগতে ফ্ৰাই কৰি থোৱা কণীটো দি দিব লাগে কণীৰ দমটো সাধাৰণতে তেনেকেই বনোৱা হয় এনে মই এদ চিম্পুল খানাবিলাকে ভাল পাওঁ। তথাপিতো এনেই মাংসৰ ভিতৰত লোকেল মুৰ্গী খাই ভাল পাওঁ। আৰু মাছৰ টেঙা আঞ্জা ভাল পাওঁ। সেই বেছি মানে মচলা চচলা জাতীয় বস্তুবোৰ ভাল নাপাওঁ মানে আৰু চিম্পুল যিবিলাক কম মছলা দ পৰা ৰধা খাদ্যবোৰেই ভাল পাওঁ।
কিন্তু তেন্তে বাহিৰৰ খানাবিলাক সিহঁতোৱা চাগে
অ', বাহিৰৰ খানা ভাল নাপাওঁ মই, অ', ফাষ্ট ফুড বিলাক তেনেকে মোৰ খোৱাই নহয়। কেতিয়াবা খাওঁ আৰু বাহিৰৰ বুলি কলে মই দহি বৰা ভাল পাওঁ। তাৰপিছতে ছাউথ ইণ্ডিয়ানৰ খানাবিলাক অলপ ভাল পাওঁ মই দচা ভাল পাওঁ, ইডলি দচা এইবিলাক ভাল পাওঁ চাউথ উথ ইণ্ডিয়ানৰ চব বস্তুৱে ভাল পাওঁ। উপমা। তাৰপিছত হেৰি কি বুলি কয় এই মানে নৰসিংহৰ চেনটো মানে খুব ভাল লাগে তেলত তাহাতে নৰসিংহ আৰু সৰিয়হ দিয়ে যে।
ভাল লাগে ন চব ভাল নাপাও। সেই যে এটা চাউথ ইণ্ডিয়ান এটা যে, ৰেচিপি ৰেচিপি নহয় এইটো কি বুলি কৈছে যে, এনেকে গোল গোল থাকে যে মাজত ফুটা থাকে
বাৰা বাৰা? বৰা। অ', মেদু বৰা নেকি
এইটো বহুত বছৰ আগতে এবাৰ খাইছিলো।
অ', অ', সেই
এনে ঘৰত বনোৱা নে তুমি? চাউথ ইণ্ডিয়ান এইবিলাক?
চাউথ ইণ্ডিয়ান কিছুমান বনাওঁ এনেই যিবিলাক সহজ মানে এনেকৈ উপপমা বনাওঁ চুজিৰ সেই টো তাৰ পিছতে এইবিলাক কি বুলি কয়? এইটো হেৰি লগত খাই যে দোচাৰ লগত খাই যে এইটো কি আছিলে?
শামবাড়
অ', চম্বাৰটো কেতিয়াবা বনাওঁ।। কম হয় বনোৱা তথাপিও মানে এনেই মানে মই আমাৰ খাদ্যতে মানে নৰসিংহ আৰু এই সৰিয়হটো দি পেলাই অকণমান চাউথ ইণ্ডিয়ান ফ্লেভাৰ আনিব চেষ্টা কৰোঁ আৰু কিছুমান তেতিয়া তেনেকে তেনেকে ৰহৰ বনালে তেনেকে কেতিয়াবা দিওঁ নৰসিংহ আৰু হেৰি সৰিয়হৰ হেৰি ফুৰণ দিওঁ। তেতিয়া এই তেলত নৰসিংহ গোন্ধটো পেলাই ভাল লাগে আৰু এই পহা চহা বনাওঁ আকৌ কিছুমান উপমাটো চুজিৰ পৰা বনাই।
কেনেকে বনাই?
আ চুজিটো মানে আগতে অলপ হেৰি কৰি লয় অলপ ভাজি পেলাই শুকানকে এনেই মানে হেৰি নিদিয়াকে তেল চেল নিদিয়াকে অলপ ভাজি পেলাই থৈ লয় তাৰপিছতে তেলত এই হেৰি আৰু বাদামো অলপ ভাজে ভাজি পেলাই আগতিয়াকৈ থৈ লয় যিটো আমি খাওঁ এই ৰঙাবাদামটো তাৰপিছত তেলত সৰিয়হ নৰসিংহ পাত আৰু এইবিলাক, সিহঁতৰ এটা মছলা থাকে এই মাটিমাহ আৰু বুট দাইল তেনেকে মানে অলপ তেলত দি দিয়ে মানে হেৰি কাৰণে আমি যেনেকে পাচফোৰণ দিওঁ তেনেকে। সেইটো তেলত ভাজি তাৰপিছত পিঁয়াজ চিয়াজ দি তাৰপিছত অলপ পাচলি কিছুমান দিয়ে আৰু যেনে গাজৰ, কেপচিকাম, বিলাহী তেনেকৈ অলপ মিহি মিহিকৈ কাটা অলপ পাচলিখিনি ভাজি লৈ তাতে নিমখ চিমখ আন্তাজমতে দি, তাৰপিছতে সেই ভাজি থকা চুজিখিনি দি পেলাই পানী দি দিয়া তাৰ আন্তাজ থাকে আৰু পানীৰ ভা মানে সেই পানী দি দি পেলাই তাৰপাছত সেই ঘিউটো ভাজে বা কেতিয়াবা ৰিফাইন তেলতো ভাজিব পাৰি সেই ভাজিখন ঘিউ দি পেলাই বনালে মানে ঘিউৰ এটা গোন্ধ ওলাই থাকে যে ভাল লাগে আৰু আৰু নহ'লে লাষ্টত অকণমান ঘিউ দি দিলেও হয়। সেই তেনেকৈ পানী দি পেলাই অলপ সময় ঢাকি থৈ দিলে তাৰপিছতে সেই বাদামটোও মিলাই দিয়ে আৰু সেই চুজিখিনিৰ লগতে। সেই বাদামৰ আৰু নৰসিংহ পাত আৰু সৰিয়হৰ সেই গোন্ধটো আহে যে সেই গোন্ধটোৱে মানে বৰ ধুনীয়া লাগে তাৰ ফ্লেভাৰটো ভাল লাগে আৰু।
উম।
নিজে বনাইছো।
অ'। চাউথ ইণ্ডিয়ান ডিছবোৰ ভাল পোৱা নে তুমি? হা?
বহুত বস্তু বনাব জানা?
অলপ চলপ জানো আৰু।
চাউথ ইণ্ডিয়ান মই ভালে পাওঁ বাৰু খাই।
উম উম উম।
ভাগে মই এ ঢকললাটো চাউথ ইণ্ডিয়ানত পৰে নে কিহঁত পৰে?
ঢকলাটো চাউথ ইণ্ডিয়ান নহয় ঢকলোাটো নৰ্থ ইণ্ডিয়ান।
গুজৰাট কি?
অ' গুজৰাটী হ'বলা অ' গুজৰাটী।
উম। মই
অ' মই ঢকলাও ভাল পাওঁ বাৰু খাই, কিন্তু মই দহি বৰাটো বেছি ভাল পাওঁ।
সেইটো ভাল লাগে অ'। ঘৰত বনাই চাইছ?
দহি বৰাটো বনোৱা নাই মই দহি বৰাটো এনেই বাহিৰতহে খাইছো হোটেলত। যিবিলাক অলপ মেহনত কৰিব লাগে সেইবিলাক বনোৱা নাই আৰু এনেই সহজে যিবিলাক হয় সেইবিলাক বনাইছো।
উম। ঠিক আছে।
ঠিক আছে বাৰু দিয়া হব দিয়া অ' অ' অ'। ঠিক আছে হ'ব দিয়া।